হেল্ল' কি কৰি আছে?
এয়া আছো বহি।
অঁহ!
তই কি কৈয়িছ?
মই এইয়াহ হেয়ি বৌবৌহত অথনিতে আহিছিলে যোৱাই নাই নহয়, বহি আছো। তই চাহ খাছা, একে ওচতে বহি আছো।
চা অকন বনাই খাই ললোহি।
অঁ! মই ভিতলে গলো বততা গুচি গ'ল। কবলো নাপালো! সেই আহিছিলে বেপাৰী আহিছিলে সিদিনা যে পাতিটো লৈছিলো ভাগিলে ভাগিছিলে বুলি যে কৈছিলো! তাৰ পা সেই সেই বেপাৰী গিতা আহিছিলে তাৰ পা সেই বৌবৌন দাই কলে বোলে মাত! ইমান ঘূৰাই লব ঘূৰাই লব মই মাতিবলৈও বেয়া পাইছো, হ'লেও মাতিলো মতাৰ পিছত সেই হেতু! কি ক একো নকলে, ঘূৰাই পেলাই দি থৈ গল বেলেগ এটা দি থৈ গল আকৌ।
অ ত সিটো লৈ গ'ল নে?
সিটো লৈ গ'ল অঁ সিটো পাতি লৈ গ'ল তাপা বেলেগ এটা পাতি দি থৈ গ'ল। মই বোলো কিবা ক'ব চাগে, অইন বেপাৰী! থোৱা হ'লে হেৰি কলে হেতেন আক এই বেপাৰীকেইজন ভাল। হেৰি এইটো কি কয় ইমান ব্যৱহাৰ বোৰ বেয়া নহয় মানে, মানে একো নাই কোৱা নহয় মুঠতে হেৰি এইটো কিয়া এ পাতিতো! বোলে হেই সেতুকি হয় যায় চবয়ে সেই বনোৱা হেই বহুত মানুহে বনাই ন চবৰে বনোৱাবোৰ চব! ক লগত নিমিলে যে। সে সেইটো কাৰণে হৈ যায় বুলি কৈ লৈ পেলাই সেইটো পাতি লৈ গৈ বেলেগ এটা পাতি দি থয় গৈছে।
তহঁতৰ ঘৰতহে লৈছিলে, ইয়াততো নাইলোৱা।
ইয়াত নাই লোৱা ঘৰত লৈছিলো, সেই এটোকি মাতিলে মাতিলে নহয়। অ তাৰপিছত সেই আহিলে নহয়, অহা পিছত যেনিবা সেইতুকে মই সুধিছো মোক চিনি পাইছা নে মই যে সেৰি তাত যে লৈছিলো মা ঘৰত থাকোত! নে যে লৈছিলো সেই পাতি যে লৈছিলো, তাবোলে অঁ পাইছো পাইছো। তাপা বুলে সেই মই বোলো মো পাতিটো এন ভাগি থাকিলে নহয়, তাপা বোলে আহনকচোন চাওঁ বুলি ক'লে তাপা নিদিলো নিদিয়া দেখি কৈছে, বোল ৱ বহুত ভাগিলে দেখোন! মই বোলো অঁ বহুত ভাগিলে এতিয়া চকচোন ইমান দাম দি লৈছো আজি এসপ্তাহো হোৱা নাই! তেনেকে ক'লো কোৱা পিছত হব হব, মই বেলেগ এটা দিম বুলি কৈ লৈ পেলাই তাপা বেলেগ এটা খুলি খালি দেখুৱাই
অঁ তাকেহে সেইবোৰ পাতি! সিহঁতো বেলেগ পা কিনিহে আনিছা আও।
অ সবো বাহিৰৰ পা হে আহিছে আও মানুহবো অ!
সেইটোয়ে বেলেগৰ পৰা কিনিয়ে আনে সিহঁতে বেপাৰৰ কাৰণে। সিয়াত আও
আকৌ এতিয়া যেনিবা ঘূৰাই দিথৈ নাযায় সিহঁতৰ আকৌ ফিলটো ময়ি যাব ন।
ময়ি যাব ঘূৰাই নিদিলে ঘূৰাইটো লবই লাগিব, সিহঁতে সেইটো আকৌ সিহঁতকে ঘূৰাই দিব গে ৰিজেক।
অ এতিয়া সেই এইটো কি কয় সেয়া সিনাখন ঘৰত এ সেই পাতি লোৱা লগতে এই বেড কভাৰ লৈছে গাঁৱা লৈছে আকৌ হেৰি গামোচা লৈছে সেইবোৰ লৈছে। এতিয়াও সেয়া পাতিটো লোৱা দেখি মই আকৌ গামোচা দুখনো লৈছো। এই লোৱাই লাগে বুলি কোৱা দেখি।
তাকেহ! সেইটোৱেই হেৰি, নহয় সিহঁতে মানে অন্যায় নকৰে আও।
সেইটোৱে এনে বস্তু মই তাকে কৈছো দে বুবু অঁ ববুহত বহি থাকোতে মই তাকে কৈছো এনে মানুহগিজনৰ দামটো বেছি হব পাৰে কিন্তু মানুহগিজন সে ব্যৱহাৰবোৰ ভাল। কিছুমান হোৱা হলে কৰিলেহেতেন সেই তোমালোক খোৱা পাতিটো মই কেলে নিম বুলি কৈ দিলেহেঁতেন। বা সেই এইটো কি কয় এটো পাতিত নে আ পাতি দিবলে হ'লে কিবা এটা হ'লও আমাক দিব লাগিব বুলি কলেহেঁতেন কিন্তু বেপাৰীগিজনেতো একো নাই কোৱা।
তাকেহে, ভাল আকৌ বেপাৰী গিজন সেইকাৰণেহে একো কোৱা নাই। চব বেপাৰী একেই নহয় নহয় কিছুমান বেপাৰী বহুত ভাল।
উম তাকে আজি হেৰি ববৈৱে কৈছে হেৰী এইটো কি তই প্ৰথমতে নামাতই নহয় এতিয়া কা লাভ হল তেনেকে কৈছে মই বোলো হেৰি নহয় মই বেয়া পাইছোঁ আকৌ ঘূৰাই বা দিয়ে লয় নে নলয়।
অ অ তহঁতে আকৌ চাই থাক- দেখি মই তহঁতে লৈছ বুলিহে মই গৈছিলো চাবলৈ শুনো ইিহঁতে লৈছে নেকি
অ নহয় সেইটো ঘূৰাইহে লৈছিলো।
অ অ অ তাকে মই সেই আঁঠুৱা মানে এই এনেকে জপাই মেলি যে থয় ৰাউন কে যে আঁঠু- আঠুৱা খন তেনেকুৱা আঠুৱাখনহে লম। নাপায় তাকে অনলাইনতে এটা আনিব লাগিব এই মাটিত খুলে মানে সেইট- টো এনেকে ফিটিং কৰি পেলাই শুবলে ভালো। অ বিচনাত পৰাত মাটিত মাতে ফিটিং কৰি শুবলৈ বহুত ধুনীয়া। আমাৰ মানে মামা লৰাটোৱে একেহাল লৈয়ে ফুৰে
অ সেইবোৰ সেই ভাল আঠুৱা আকৌ কবালে গ'লে লৈ যাওঁ বুলি গলে লৈ যাব পাৰি সৰু কৰিব পাৰি যে বেগতে ভৰাব পাৰি যে
অ তাকে সেইকাৰণে সি লৈয়ে ফুৰে কবাত য'ত ত'ত গৈ গৈ থাকে যে ৱাৰিঙৰ কামত সি লয় ফুৰে সটো মোৰ দেখিয়ে আক পচন্দ হ'ল সিদিনা মই লৰাক কৈয়ে আছিলো সিহে দিয়া নাই অৰ- তাৰ এটা বোলো দেচোন অনলাইনতে এনেকুৱা অ এনেকুৱা আঠুৱা এখন বোলো অনলাইনতে দেচোন
উ অফাৰ চলি আছিলে এতিয়া হেৰি দিব পাৰিলে হেঁতেন
অ তাকে
উম সেয়টো কি কয় পাকঘৰটোত এইবো পাকঘৰত টোত বোলো এই হেৰি এইটো কি কয় এইবোৰ চৰাই বাঁহ লৈছে। এবোক কি আছিলে তোৰ নামটো ঘনচিকা তাৰপৰা সেই গেলা- কি ইমান গুন্ধাইছে তাপা এতিয়া মু- মুখৰ আগতে তলপকে হেৰি এটা হৰি পৰিলে নহয় উ চৰাই এটা পোৱালি এটা
অ।
ক পৰিলে মুখৰ আগতে সেই এইটো কি কয় মাহঁতে কিবা হেৰি কৰিছিলে সম্ভৱ? মুখাৰ আগতে তুলোপকে
তোৰ কথাবোৰ অকনমান সৰু সৰুকে আহিছে। চাউডটো বঢ়াই ল নেকি?
নাইশুনা নি আপুনি?
অ এতিয়াহে শুন এতিয়াহে আহিছে অথনি বৰ সৰু সৰুকে আহি আছিলে।
অ অ এই এই ঘন চিৰিকা বোলো পোৱালি হেৰি এইটো কি কয় জগাইছে তাপা গেলাইছেনি গোন্ধাইছে। তাৰপিছত এতিয়া মুখৰ আগতে বোলো হেৰি হৈছে। অ মুখৰ আগতে ঘনচিৰিকা পোৱালি এটা হওঁককে হৰি পৰিলে নহয়।
তাকে ভাত খাওঁ, অ ভাত খাওঁতে পৰিব লাগিছিলে।
এ কালি কি হ'ল গধূলা সেই ইয়াতকে ভাত খাই ছিলো তাৰপৰা লৰাই হেৰি এইটো কি ভাত নাখাওঁ বুলি দিনত এ কামৰ জেগাত ভাত খালে মাংসই। তাপা পেটতটো বেয়া কৰিছে বুলি ভাত নাখালে তাপা মই বোলো নেমু এটাকে আনা মই অকন চেপি দিও খাই বৈ শুই থাকা। তেনেকে কলো। তাৰপৰা নেমু এটা আনি দিলে চেপি মেলি দিলো খালে। খাই বই শুবলে গৈছে, ফেনখন লগালে বাদুলি এটা ভিতৰত সোমালে চুঙা বাদুলি। বাদুলিটো সোমোৱা পিছত আও ফেন ফেনত লাগি বোলে বাদুলীটো পাং পাখিটো হেৰি হৈ গ'ল নহয় কাট খাই গ'ল নহয়। তাৰপা বোলে হৌক হেৰি চোৱহিচোন চোৱাহিচোন মই বোলো কি হ'ল তাৰাপা বোলে হেই বাদুলিৰ পৰা হেৰি
অহ সি কিবা গুণ পালে চাগে। সেইকাৰণে সোমাই আছে নহ'বা গোন্ধ নাপালে বাদুলিবোৰ পতককে নোসোমাই ভিতৰলে।
এ নহয় পতকে সোমাই পেলাই উ ওলাই গুচি যায়। কি গোন্ধ পাবনো এনে সেয়াত একোৱে নাই স সোমাবলে হয়
অহ এনে কল চল পকিলে মানে গোন্ধ পালে বাদুলি আহে যে সেইকাৰণে কৈছো।
অ কল কেইটামান আছিলে টোন আও, এই ন হেৰিয়তে এইটো কি আটিয়া কল কেইটামান। এই আমাৰ ৰুমৰ এইফালে বাহিৰৰ চাইদৰ এই চুকতে। বাবাই খিনাই বব পৰা আনি থৈছিলে গৰুক দিবলে।
অহ। এ সেইটোৱে
মই সেইটোক সেইকাৰণে হেৰি কৈছে চাগে তাকে মৌ মই মাক কলো বোলোই বাকলি কেইটা হেৰি থবহো কলটো উলিয়াললে বাকলি কেইটা থৈ দিব খাৰ খাবলে কল খাৰ খাবলে, সেই মায়েক কলৰ সতে কালি আকৌ ল কলহ বাকলি হঁতে নি পেলাই গৰু দিলেগে। বাকলি কেইটাত থৈ দিলে দৰকাৰ হয় খালি বনাবলেও। অ সেই মাটিমাহক খাৰ খাবলো।
হ চাহ খাবলৈও ভাল।
আকৌ কেতিয়াবা খাওঁ নি খাবলৈও ভাল স পানী লাগিলে।
মই গাজ দিছিলে পৰহি পেহাই, তাৰ পৰা কোমল কন ভাজি যি খালোঁ তেনেকে কল বাকলি পুৰিলোঁ পুৰি পেলাই অকণমান দি পেলাই তেনেকে বনালোঁ বনাই খালোঁ। উ তাৰ পৰা অকমান খৰিছা কাৰণে থৈ দিছো।
অহ আৰু যোৱা বছৰ খৰিচা আছিলে নে আপোনালোকৰ?
নাই খৰিছ নাই এবাৰ হেৰি হে দুটাহে অকনমান বনাই থৈছো। কালি পৰহিহে বনাই
অ তাকে সেই এইটো তই আমাক খৰিচা হেৰি বনাবলে বাঁহৰ গাজ অনাই নাই। এদিন হেৰি আনিছিলে তাৰপা মই ভাজিলো ভাজি পেলাই খাই পেলালো।
আমাৰ আকৌ হে পেহাই গলে লাগে নেকি এজনে বোলে দিয়া দিয়া। যদি দুটা দিলে লৈ আহিলে। তাৰ পৰা আনি পেলাই সেয়া অকমান মই ভাজি খালো। অকণমান খুন্দি থৈছোঁ তাকে ঠেকেৰা দিয়া নাই নিজে নিজে টেঙা হওঁক বুলি
এ নিজে নিজে টেঙা হ'ব সেই হাতে চুই দিব হো হাতে চুই দিলে মানে সেই নিজে টেঙা থাকে।
এ চুই চুই পেলাইহে ভৰাইছো আও হাতে। চামুচে ভুৱা নাই নহয় অ খুনি পেলাই চামুচে ভৰৱোৱা নাই নহয় হাতেহে ভৰাইছো।
অ তাৰপা আকৌ সেই এইটো কি কয় অ হেৰি হলে এইটো প্লাষ্টিকৰ বৈয়ামত থলে বেয়া হৈ যায়। চিচা বৈয়ামত থলে বেয়া হৈ নাযায় পতককে।
অ তাৰাপা হেৰি বৰ্তাক খাবলে দিয়া নাই নহয় বৰ্তাহ লোভ লাগি আছে নহক লাগে নহক। অকমান দি দিছো আও খাবলে। হে নিদো তাকে, হলো একমান খালে। মোক পাৰ লো হুম লোভটো সামৰিব পৰা নহয়, এ
কঁঠালতটো পকিলে নে নাই আপোনালোকৰ?
এ কঁঠাল পকাই নাই।
সেই কৰি চাচোন নাই পকাই নাই।
কি তাৰ পা মাহতো দেখোন পকা কঠালহে কেলে বৰ্তাই খাই পেলালে মই তোক কোৱা নাই ফুটাও খাবলে নাপালোঁ।
অ।
সেইটো কঠাল নাই, এই গছত থকা গিটাৰ কথাই আছো মই গছত তেৰটা আছে সেইকেইটাই মই চাই থাকোগে মাজে মাজে গৈ।
অহ মই বোলো আকৌ আনি থোৱা কঠাল বা।
হে নাই নাই মিছা কথা, কৰ্দৈ এটা আনিছিলো হক খায়ে পেলালে আও একেবাৰে বহি পেলাই।
তাকে আমাৰ দুখোন এইটো আন নে বাবাই কলে দাহ নিচিয়ে দাহ নিচিয়াৰ পৰা আজি তিন দিন চাৰি দিন হল কঁঠাল টো পকাইে নাই কি গতি লাগিলে জানো।
জানো বৰকে উগা আছিলি সেইকাৰণে হ'ল বা।
তাকেহে তাকেহে বোলো কি সজা থকা নাই।
অ অ। আমাৰ এতিয়া মই সদায় মাৰি এডাল লৈ ঢুকিয়াই ঢুকিয়াই চাংগে।
হেই বেয়া হৈ যাব তেনেকে কোলা পৰি যাব। তেনেকে মায়ীয়ে ঢুকিয়াই ঢুকিয়াই থাকিব হ'লে। কোলা পৰি যাব পতককে নপকা হব ন সেইটো জহতহে।
অহ অহা। চাইছো আও আৰু নাচাও আৰু নাচাও। কিমান ল'লে নাচাও আও।
পকিলে গোন্ধাবই নহয় গোন্ধ পাবই দেখোন।
খাওঁ ইমান এইবো কঁঠাল।
ভাল ইমান নাখাও কিন্তু হেৰি লাগে আকৌ গুটি কিটা লাগে আক। কিনা সেই এইটো কি কয় অহ। সেইদিনা বোলো সেই মাক কলো মই বোলো সেই কঁঠাল আনি থোৱা আছে তাৰ পৰা মায়ে বোলে হেৰী কৰিবি এইটোকে পিঠাগুড়ি খুন্দি চাও নহয় নে নহয় একদম কঁঠাল অলপ উ বনাই পেলাই খাবি মই বোলো ই এ গেলা গৰমত বোলো খাবলে হলে কি হ'ব আও।
উম মই মই কন্যা পাঁচ ফুটা কাড়ি উশাহ ল'ব নোৱাৰা খুৰা বাটত ঘূৰি ঘুৰিছো সেয়াহে।
উম আমা মই হেই এইটোকে চচ পিঠাটো যে বনাই মই আজিলৈকে খাই পোৱা নাই নহয় আজিহে খাইছো।
ই ৰাম কেক লেখিয়াই লাগে অঙঠাত দি। হয় কিনো ডাঙৰ কথাটো এইটো।
খাই পোৱা নাই নহয় তাৰপৰা মায়ে বোলে হেৰি এইটো এ মই বোলো ৰাতিপুৱা এখন পিঠা বনাই থাকিবলে বোলো দেখোন পথাৰলে বৰ দেৰি হ'ব। ৰাতি বনাই থ'লেও ৰাতি বনাই থোৱা পিঠাবোৰ দেখোন ৰাতিপুৱালে খাবলৈ কিবা সেমেকা নিচিনা লাগে তেনে কলো তাৰ মায় বোলে চচ পিঠা এটাকে বনাই থও নেকি মই বোলো জানো। মই নাজানো নহয় বনোৱা মই খায়ো পোৱা নাই বোলো। অ মাই বোলে মই বনাম ৰব তাই বনাই থৈছে আৰু ৰাতিপুৱা অ ৰাতিপুৱা উলিয়াই দিছে বোলে এইটো কাট কাটি লৈ বোলে পথাললৈ লৈ যা পথাত খাবলৈ নহলে ৰ'দ যেনেকে দি যা দেৰ বিঘা মাটি বোকা দিছা ৰুই পেলাই গুচি আহিলো। ঘৰত আহি খাইছোহি আৰু খাবলৈ ভাল পাইছো মায়ে বোলে খা আৰু অকন খাও যদি খা। আৰু অকন খালো মই বোলো আকৌ এনেকে বনাব নাই
তেনেকে বনালে ভাল পিঠা অ তেনেকে বনালে ভাল। পিঠাটো টাইট হৈ থাকে হাও খাবলৈও ভাল লাগে আকৌ সহজ পিঠাটো। অ তেলো বেছি নালাগে পিঠাটো।
অ তাৰ পৰা মায়ে বোলে সেই নাৰিকল আৰু বাদাম দি দিলেও ভাল লাগে মই বোলো সেই বাদাম আছিলে নহয় তাৰ পৰাই কেইটামান দি দিবা আক মায়ে বোলে এই কেঁচা বাদাম দিলে নহ'ব নহয়।
এ একো নহয় কেঁচা বাদাম কেঁচা বাদামো দিব পাৰি তাকে পায়ি খুন্দি পেলাই দি দি লে হ'ল দেখোন খাবলে কি হ'ব একো নহয় ন বেয়া নহয় ন সিজিব এ দেখোন বস্তুতটো
কেঁচা বাদামটো